হেল্ল
হেল্ল হেল্ল শুনা পাইছ নে বাৰু অ পাইছো পাইছো অ কি কৰি আছা?
মই তোমাৰ এয়া এনেই তোমাৰ টিভিটোকে চাই আছিলো অকণ তুমি কি কৰিছা?
এনেই ভাত পানী খাই বৈ অলপ বোলো বহো বহুত দিনৰ মূৰত তো
অ অ তাকে হে
হলা আজি কালি বাকী খবৰ খাতি কেনেকোৱা
অ হা হা কি কৈছা
খবৰ খাতি কেনেকোৱা বা
অ খবৰ খাতি মোৰ ভালেই অ তোমাৰ ভাল নহয়
অ মোৰো ভালেই ভালেই তাকে বোলো বহুত দিন হ'ল তোমালে ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো তোমালে
অ হয় ভাল উ বেয়া হোৱা নাই বাৰু ভালে হৈছে তাকে কি বিষয় ওপৰত
অ হয় বিষয়টো মানে তোমাৰ এটা আমোদজনক বিষয় মানে এই হেৰি আমাৰ যি লোক সংস্কৃতি যে মানে লোক সংগীত যে
হয়, হয়।
হেল্ল' অ সেই লোক সংগীতৰ ওপৰত আমি কথা পাতোঁ বুলি ভাবিছোঁ কেনেকুৱা হ'ব বাৰু বিষয়টো।
অ, অ হয়, নিশ্চয় নিশ্চয় বেয়া নহয়, ভালেই হ'ব।
হয়, হয় মানে এতিয়া কবলৈ গ'লে কি হয়। লোক সংগীত মানে আগৰ দিনৰ আমাৰ লোক সংগীতৰ যি প্ৰভাৱ আছিল নহয় তাৰ তুলনাত আজি কি আজিকালি কিন্তু লোকৰ সংগী লোকৰ সংগীতৰ প্ৰভাৱ কিন্তু বহু গুণে মানে কমি যোৱা আমি দেখা পাইছো
কমি আহিছে অ হয় তাকে।
হয় হয় লোক সংগীত বোৰ আগতে আমাৰ। কিমান ভাল আছিলে আমি আগতে যেতিয়া সৰু আছিলো আমি তেতিয়া। সেই লোক সংগীতবোৰ সেই গান বোৰ যেতিয়া আমি শুনিছিলো গীতবোৰ। আমাৰ একদম মানে কেনেকুৱা মানে মনটোৱে ভাল লাগি যায় গম পোৱা নে।
হয় হয় হয় তাকে।
উম যেনে এতিয়া তুমি। এ লোক সংগীতৰ ভিতৰত তোমাৰ এই এতিয়া আই নাম হওক ধাই নামৰ হওক। নতুবা। এই নিচুকনি গীত হওক সৰু সৰু ল'ৰা ছোৱালীবোৰক যে শুৱাবলৈ যে গীত যে গাই যে।
হয়, হয় অ।
হয়ে, নহয় সেইবোৰ গীত সওক। সেইবোৰ গীত আজিকালি আমাৰ আজিকালিৰ দিনত সেইবোৰ মানে নাইকিয় নিচিনা হৈ গৈছে। যি আধুনিকতাৰ প্ৰভাৱত সেইবোৰ গীত একদম নাইকিয়ীয়া নিচিনা হৈ গৈছে।
হয়, হয়, তাকে সেৱা।
আচলতে সেইটো কিন্তু আমাৰ কিন্তু অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত কিন্তু এটা। বহুত ডাঙৰ বিপদৰ নিচিনা হৈ পৰিছে আকৌ কাৰণ তুমি এতিয়া চাবলৈ গলে কি হব। আহ তুমি সেইবোৰ যেতিয়া নাইকিয়া হৈ যাব। কি হব, তেতিয়া আমাৰ যি নতুন প্ৰজন্ম। সৰু সৰু মানে আ। পিছৰ প্ৰজন্মতো তেওঁলোকেতো নাজানিব যে লোকসংগীত কি বস্তু আছিলে। এইেইটো কেনেকুৱা গান আছিলে তাত কেনেকুৱা ধৰণৰ গীত আছিলে সেইবোৰতো গম নাপাওঁ হয় নহয় বাৰু সেইবাবে, সেইবাবে মই ভাবো কি আজিকালি অলপ কমি গৈছে সেইবোৰ। কিন্তু হ'লেও আমি সেই আগৰ দিনৰ লোক সংগীতসমূহ আমাৰ ল'ৰা ছোৱালী হওক, তোমাৰ নতুন প্ৰজন্মৰ শিশুসকল হওক তেওঁলোকক আমাৰ আমি শুনিবলৈ দিব লাগে। গম পাইছা। আৰু আজিকালিৰ দিনৰ কি হৈছে। আজিকালি আধুনিকতাৰ যি প্ৰভাৱ, কৰিছে তাৰ ফলত আজিকালি গান বোৰ কেনেকুৱা ধৰণৰ হৈছে গম পানে একদম কিবা ডিজে। তোমাৰ একদম পুৰা ৰেপ চং তেনেকুৱা নিচিনা গান বোৰ আজিকালি ওলাইছে সেইবোৰ। মানে মোৰ শুনি ভাল নালাগে কিন্তু দেই।
হয়, হয় তাকেহে।
হয়, এতিয়া তুমি চোৱা চাবাচোন। আগৰ দিনৰ গান বোৰত তোমাৰ কিমান ভাল আছিলে। একদম মানে গান বোৰ শুনিলেই মনতটো ভাল লাগে। যায় আজিকালি গানবোৰত মানে। কি হয়, এই মিউজিকতটো কিবা বেছি থাকে একদম পুৰা ধাম ধুম বজাব। বজাই মানে তোমাৰ বিশেষকৈ শব্দ প্ৰদূষন কৰে আজিকালিৰ গানবোৰে। মানে মিউজিক বোৰে বুজিছা। কিন্তু আগৰ দিনত কিন্তু সেইবোৰ নাছিলে নহয় আগৰ দিনত মিউজিক বুলি ক'লে গান এটা বুলি ক'লে তাত। কি বাদ্যযন্ত্ৰ বজাব তুমি চাবাচোন তাৰ এই, তবলা এযোৰ বজাব হাৰমনিয়াম খন বজাব বাঁহীটো বজাব ঢোলটো বজাব। ঢোলটো বজাব নেগেৰাটো বজাব হয় নহয় সেইবোৰ কিমান ভাল আছিল সেইবোৰে। কোনো মানে শব্দ প্ৰদূষন নকৰে সেইবোৰ শুনিলে হয়। মানটো ম মানে যি মনটো ভাল লাগি যায়। আৰু বিশেষকৈ বাঁহীৰ মাতটো শুনাৰ লগে লগেতো একদম গা মানে পুৰা এই যোৱা নিচিনা হৈ যায় আৰু হয় নহয়
হয় হয় অ তাকেহে
কিন্তু তাৰ তুলনাত আজিকালি যি গানবোৰ সেই গান বোৰ আজিকালি শুনিলেই একদম কিবা খং উঠা নিচিনাহে হয়, একদম ধাম ধুম বজাব এগাল মান। কিবা কিবি হয় নে বুকু চুকু কপি যায় দেখোন মোৰ শুনিলে।
হয়, হয়।
উম আচলতে আমি এতিয়া কি কৰিব লাগে। যি মানে সেই লোকসংগীতৰ প্ৰভাৱটো কমি গৈছে সেইবোৰ আমি অলপ বঢ়াব লাগে। মানে তুমি এতিয়া ধৰা আহ এই ল'ৰা সৰু সৰু ল'ৰা ছোৱালীবোৰক। অ গান বোৰ শুনাব লাগে আৰু সেই গান বোৰ যেতিয়া আমি ল'ৰা ছোৱালী শুনাম নহয়। ল'ৰা ছোৱালীয়েও কিন্তু সেইবোৰ ভালেই পাব কাৰণ সেই আগৰ দিনৰ গানৰ মানে মাদকতাটো এটা বেলেগ আছিল। মানে গম পাইছানে? আৰু বিশেষকৈ আগৰ দিনৰ গান বোৰ যি প্ৰকৃতিৰ লগত লিখা আছিলে তোমাৰ প্ৰকৃতিৰ। কথা কেনেধৰণে লিখা থাকে চাবাচোন তুমি আগৰ দিনৰ গান বোৰ শুনিলে আৰু আমাৰ যি জুবিন গাৰ্গদেৱে যিসমূহ গান লিখি থৈ গৈছে সেই গানসমূহ শুনাৰ লগে লগেতো মোৰ মনটো মানে বহুত ভালেই লাগি যায় আৰু উম কিন্তু এতিয়া দিনৰ গান বোৰ মানে ভাল নালাগে এইবোৰ মানে মিউজিক চিউজিক বেছি হৈ গ'ল। আৰু তাৰ ফলত মানে ভাল নালাগে গম পাইছা।
হয় হয় অ
উম সেইবাবে আমি সৰু সৰু ল'ৰা ছোৱালীবোৰক এই কথাবোৰ বুজাব লাগে যে আ তোমালোকে আগৰ দিনৰ গান গোৱা লোক সংগীত গোৱা আৰু আজিকালি শিক্ষানুষ্ঠানত কিন্তু এটা ভাল কাম কৰিছে কি গম পোৱা নাই? এই যি বিহু বিহু বুলি এটা বিষয় আ তোমাৰ এ পাঠ্যপুথিত আজিকালি অন্তৰ্ভুক্ত কৰা দেখা পাইছো সেইটো ভাল কাম কৰিছে কিন্তু দেই।
ভাল কাম কৰিছে অ হয় নিশ্চয়।
কাৰণ আমাৰ যি আ সংস্কৃতি সেইটো যে জীয়াই ৰাখিছে। মানে সেইটো যে তোমাৰ অলপ ভাল হ'ব বুলি মই ভাবিছো আৰু এতিয়া মানে এতিয়াতো কমি মানে বে কমিহে গৈছে আৰু হলেও মানে সেই তাৰ ফলত অলপ হ'লেও মানে সেই গান বোৰ শুনিবলৈ লব বুলি মই ভাবো আৰু এতিয়া আগৰ দিনৰ তুলনাত আজিকালিৰ দিনতটো ভালেই আৰু এটা ভাল কথা হৈছে কি তোমাৰ মবাইলটো উলাই পেলাই মোবাইলটোতো তুমি ধুনীয়া কে একদম লোকগীত হওক বেলেগ গীত হওক এইবোৰ ধুনীয়াকে শুনিব পাৰা হয় নহয়।
হয় হয়
কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে আকৌ সেইবোৰ নুশুনে নহয় বেলেগহে কিবা কিবি শুনে হয়নে, আচলতে সেই কথাটো বুজি পাব লাগে আমাৰ মানুহে
হয় হয় লাগে, হয় হয়
তাকে ইয়াৰ ওপৰত লোকসংগীতৰ ওপৰত তোমাৰ অলপ মতামত দিয়াচোন বাৰু
অ হয় তাকে তুমি যিখিনি কথা কৈছা সম্পূৰ্ণ গুৰুত্বপূৰ্ণ কথা কৈছা এতিয়া, এতিয়া যি লোক সংগীত লোক সংগীত হৈছে আমাৰ সমাজ এখনৰ যি সংস্কৃতি বা পৰম্পৰা মানে এখন মানে যি জীৱন ধাৰা আছে সেই জীৱন ধাৰা এখন দাপোন
হয় হয়
ই মানে আমাক কেৱল মনোৰঞ্জন হওক বা সেইসমূহ মানে আমি যে মনো মনোৰঞ্জন হয় বা এ এটা জাতিৰ যি ইতিহাস বা অনুভৱ বা সেই জাতিটোৰ যিখিনি বিশ্বাস সেই বিশ্বাস এটা এটা প্ৰতিফলন এতিয়া অসমৰ যিখিনি অসম লোকগীত আছে সেইখিনিতো বিশ্বজুৰি বিখ্যাত৷ বিশেষকৈ যদি ক'বলৈ যাওঁ আমাৰ বিহু গীত হওক টোকাৰি গীত হওক বা জিকিৰ জাৰি বা ওজা পালি তেনে সমূহ আদি-আদি গীতসমূহ মানে বহুত অতু মানে অমূল্য সম্পদ৷ এতিয়া এতিয়া এই যিসমূহ গীতবোৰ গীতবোৰৰ জৰিয়তে মানুহে মানে আনন্দ পাইছিল বা তেওঁলোকৰ যি আনন্দ দুখ, প্ৰেম, প্ৰকৃতি সেই সমূহৰ এ এটা মানে এয়া মানে মানে এটা জীৱনৰ সেই দিশ সেই দিশসমূহৰ কাৰণ চাবা লোকগীতসমূহ লোকগীতসমূহ আচলতে কেনেদৰে ৰচনা কৰা হয় তেওঁ মানে তোমাৰ সেই সমূহৰ লোকগীতসমূহৰ জৰিয়তে তাত থকা মানে যি এ কিছুমান ধৰা প্ৰেমৰ কিছুমান গীত তাত থাকে বা
হয়
মূলক গীত তেনেধৰণৰ এ সেইবোৰ প্ৰকাশ মানে প্ৰকাশ পোৱাকৈ ৰচনা কৰা কিছুমান গীত৷ আচলতে সেইবোৰ-সেইবোৰ শুনিলে আচলতে আমি এ মানে সেইবোৰ সহজ সৰল ভাষাৰে ৰচনা কৰা আৰু অ আমি মানে সহজতে বুজি পোৱা কিছুমান গীত যাৰ জৰিয়তে আমি মানে সেইবোৰ মানে শুনিম মানে শুনাজনীও ভাল পায় এতিয়া
হয় হয়
এ যি তুমি উম কৈছিলা যে জুবিন গাৰ্গ দেৱৰ কথা তেখেতেও তেখেতেটো কিমান এ গীত ৰচনা কৰিছে৷ প্ৰায় চল্লিশ হাজাৰ মান গীত তেওঁ-তেওঁ ৰচনা কৰি থৈ গৈছে ন আৰু আৰু তেওঁ কি হৈছিল তেওঁ যি তেওঁৰ জাতিটোৰ প্ৰতি যিখিনি প্ৰেম তাৰ ফলত তেওঁ কি কৰিছিল আহ তেওঁ আহ তেওঁতো বলিউড হওক হলিউড হওক সেই সকলোতে তেওঁ চান্স পাইছিল গীত গাবৰ বাবে কিন্তু উ তেওঁ জাতিটোৰ বাবে থকা যিখিনি প্ৰেম বিশ্বাস সেই তাৰ বাবে তেওঁলোকে আহ কিন্তু মানে তেওঁ অসম এৰি বাহিৰলৈ যোৱা নাছিল তেওঁ অসমৰ যিখিনি আহ তেওঁ অসমৰ যিখিনি গীত হওক গীত মাত সেই সংস্কৃতি বোৰ তেওঁ বজাই ৰাখি ৰাখিবৰ বাবে তেওঁ মানে এ বহুতো কষ্ট কৰিছিলে আৰু সেই কষ্ট খিনি তেওঁ আহ কষ্ট খিনি কিন্তু সফলো হৈছিলে কাৰণ এতিয়া জুবিন গাৰ্গ জুবিন গাৰ্গ দেৱৰ কাৰণে যিখিনি অসমৰ গীত মাত সেইখিনি প্ৰায় আমি বাহিৰত মানে এ প্ৰকাশ হৈছে৷
হয়-হয়
বৰ্তমান সময়ত কি আধুনিক যি সংগীত বা মানে সামাজিক মাধ্যমত যিখিনি মানে প্ৰভাৱে কি কৰিছে বহুত যুৱক যুৱতীয়ে মানে এই লোকসংগীতৰ প্ৰতি মানে আগ্ৰহটো মানে আহ ক্ৰম হৈ কম হৈ আছে এতিয়া আহ ফলত যি মানে বহুত পুৰণি যিখিনি লোকগীত আছিলে সেই লোকগীত সমূহ লাহে-লাহে মানে হেৰাই যাবলৈ ধৰিছে এতিয়া হা এনেকুৱা কিছুমান গান আছে যিসমূহ গান শুনিলে আজিকালি নৱপ্ৰজন্মই কিন্তু হাঁহেহে এতিয়া তোমাৰ এতিয়া এটা গীত আছে বিলতে সালিছে ধুনীয়া পুদুমি সেইটো এতিয়া আহ সেইটো এটা কিমান সুন্দৰ গান এটা মানে প্ৰকৃতিৰ প্ৰকৃতিৰ বৰ্ণনা কৰি ৰচনা-ৰচনা কৰা এটা ইমান সুন্দৰ গীত কিন্তু সেই যি গান সেই গানটোক আজিকালিৰ ল'ৰা ছোৱালীয়ে ঠাট্টা মষ্কৰা কৰি পেলাই আহ হাঁহে সেইবিলাক কেনেকুৱা কথা বুলি৷ উম তেওঁলোকে কি কৰে, যিখিনি আজি আজি-কালি আধুনিক যিখিনি অ গীত মাত আছে পপচং হক, ৰেপচং হক তেনেধৰণৰ আ এই উন গানসমূহ তেওঁলোকে এ অধিক মানে জনপ্ৰিয় হৈ তুলিছে। বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম আছে, সেই যুৱ প্ৰজন্মৰ প্ৰতি সেই সেই ক্ষে যদি আমি কবলৈ যাওঁ এ সেইটো এটা মানে অতিকৈ বেয়া মানে লজ্জাজনক কথা হৈছে কাৰণ আমাৰ আমি যেতিয়া আমাৰ যিটো সংস্কৃতি আছে আমাৰ সংস্কৃতিৰ যিসমূহ গীত সেই মাত গীত মাতখিনি যদি আমি ধৰি ৰাখিব নোৱাৰো তেতিয়াাহ'লে আমি আমাৰ জাতিটোৰ মানে কোনো অস্তিত্বই নাথাকিব।
নাথাকিব।
উম, উম। আৰু আ এনেকুৱাও নহয় যে আমাৰ যুৱ প্ৰজন্মৰ সক সকলোবোৰ অ সকলোবোৰ মানে এ ল'ৰা-ছোৱালীয়ে যে আ আ মানে আধুনিকতাৰ প্ৰভাৱত পৰিছে তেনে নহয়, কিছুমান এনেকুৱা ল'ৰা- ছোৱালীও আছে, যিখিনি মানে বহুত তোমাৰ টে টেলেণ্টেড হয় বা তেওঁলোকৰ, অ তেওঁলোকৰ যি আ এই লোকগীতসমূহক এই লোকগীতসমূহৰ প্ৰতি তেওঁলোকৰ বহুতখিনি মানে প্ৰেম থকা আ দেখা পাই মানে পাইছো।
দেখা পোৱা যায় অ।
এতিয়া আমাৰতো চচিয়েল মিডিয়াৰ যুগ, চচিয়েল মিডিয়াতে মই এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' আ পাই আছো য'ত এ মানে সৰু সৰু ল'ৰা- ছোৱালীবিলাকে আগৰ দিনৰ যি পুৰণা গীত-মাত আছিলে, সেই গীত-মাতসমূহ আচলতে ইমান সুন্দৰভাৱে প্ৰ মানে গাইছে, এ সেই ক্ষেত্ৰত কিন্তু অ মানে এ আমাৰ যে যুৱ প্ৰজন্মটো যে ইমানো মানে অধপতনে গৈছে তেনেকুৱাও তাৰমানে কথা নহয়। আৰু আৰু আ তাৰ উপৰিও গীত-মাতৰ উপৰিও যদি তাত যিখিনি ব্যৱহাৰ হয় আমাৰ বাদ্যযন্ত্ৰ, সেই বাদ্যযন্ত্ৰ খিনিও খিনি আজি-কালি প্ৰায় ল'ৰা-ছোৱালীয়ে বজাব জনা হৈছে। সেই ক্ষেত্ৰত আচল এই ক্ষেত্ৰত আচলতে অ ভালো মানে ভালো এটা দিশ হৈছে।
হয়, হয়।
তাকে, তুমি এতিয়া যিমানখিনি কথা ক'লা বহুত ভাল কথা ক'লা বাৰু। মানে আমি এতিয়া আমি আধুনিকতাৰ ফলত আমি আগবাঢ়িব লাগে হয়। কিন্তু আমাৰ টি মানে অ অতীতক আমি পাহৰি যাব নালাগে আচলতে। সেই কথাটো আমি সকলোৱে বুজি পাব লাগে, গম পাইছা?
হয় হয় সেইটো অ।
আৰু আগৰ দিনত তুমি যে অথনি কৈছিলা ওজাপালিৰ কথা যে কৈছিলা যে। সেই আজি-কালি দিনৰ ল'ৰা-ছোৱালীক যদি আমি ওজাপালি কি বস্তু বুলি যদি সুধো নহয় আমাৰ ল'ৰা-ছোৱালীক কিন্তু ক'ব নোৱাৰিব আকৌ ওজা পালি কি, অ আৰু